তফ। অ' কি কৰিছে?
এ' অলপ বহি বহি মানুহ গন্তি কৰিছো।
অ' ভাত খালে নে?
খালো খালো। তুমি খলা নে?
খালো।
ওহ।
কিহেৰে কি কি? অ' আজি আমাৰ বনাইছিলে মূলা ভাজি, ভাত ত কেৰেলা নহয় তিতা কেৰেলা ভাজি তাৰপৰা ভেন্দি ভাজি, দাইল আমাৰ ঢেৰ বনালে আজি।
উম।
উম।
উম। তাপা নাক আজি আমাৰ দাইল, ভেন্দি ভাজি, পটল ভাজি, মূলা আমি আকৌ মূলা জোল বনাইছিলো। একোনকৰে। উম কোৱা।
আপুনি কিবা কাম কৰি আছে নি?
উম অলপ মানে দোকান এখনো খুলিছো তো। উম। মানে দোকান এখন খুলিছো নহয় আগফালে, দোকানত বহি আছো আৰু। উম।
আপুনি আজি কি কি বনালে?
মই আজি পটল ভাজি তা- তাৰ পাছত হেৰি কি কয় মূলা, আলু জোল। তাৰপিছত দাইল তাৰ পাছত আৰু কি এই চাটনি এটা বনাইছিলো আৰু অন্য একো নাই।
নি কি চাটনি?
অ'।
কি চাটনি?
কচু, কচু। আমাৰ যে এই কচু যে অ' কচু যে খাই চু যে সেইটো চাটনি বনাইছো।
অ' অকলে, অকলে খালে মানে।
এ' অকলে অকলে খালো আজি আৰু বেলেগক নিদিলো আৰু। এ
মই আৰু মোৰ মানুহটোৱে খালো আৰু অকন অকন, তেতিয়া আমি দুইটাই অকলে অকলে খাই আছিলো নে নাই।
নাই।
চাটনি বেলেগক দিবলৈ আছে।
ল আছ খাম হয়
হা।
বাকী আপোনাৰ দিনটো কেনে গ'ল?
আজি এতিয়ালৈকে দিনটো সে মানে আৰম্ভ হৈছিলে শেষ হ'লেই। গ'ল আৰু খানা বনাই থাকোতে থাকোতে গ'ল। হা
ইমান জল্দি শেষ হ'ল নে?
অ', তাকে খানা বনাই থাকোতে থাকোতে ৰাতিপুৱা এবাৰ, আম দি মুৰি দি খালো। তাৰ পিছত আকৌ ভাতৰ ঘৰত সোমালোঁ, ভাত বনালো দাইল বনালো, জোল বনালো, জোল বনালো, তৰকাৰী এখন ভাজি এখন বনালো সেয়ে আৰু বনোৱা মেলা শেষ হ'ল আৰু ল'ৰা ছোৱালীক দিলো খাবলৈ খালে। তাৰপা ল'ৰা ছোৱালী বাপেককো দিলো, তেওঁ খালে, খোৱা বোৱা হৈ যোৱাৰ পাছত একেলগত বহি দিলো আৰু দুইটায়।
উম্,
খাবলৈ, খাই বৈ মই আৰু উম্, মাত্ৰ তামোল কেইটামান গুচাবলৈ লৈছিলোঁ হে, আহ্ প্ৰথম চোৱা অলপ গোচালো, তাৰপিছত আকৌ চাৰি পাঁচটা মান আছিলে সেইখিনি গুচাই থাকোতে আৰু ছোৱালীজনী ফোন মাৰিলে বোলে অ', মা বোলে পানী নাই দোকানত পানী আনা, লৰা-লৰিকে আকৌ সেই তামোল গুচোৱা তামোল খিনি বেগত ভৰাই আৰু চিধা পোনে দৌৰ মাৰিলো জাওং। পাছত, কাষ্টমাৰ বোৰ ঘূৰিব নহয়। সেইটো কাৰণে গুচি আহিলোঁ আৰু।
ভালেই তেনেহ'লে।
উম্।
ভালেই তেনেহ'লে।
অ',
তেনেহ'লে ভালেই।
ভালেই আৰু।
ব্যস্ততাৰ মাজেৰে গৈছে আৰু দিনকাল ন।
তাকে অলপ ব্যস্ততা থাকিলে ভাল।
হয় বাৰু।
উম্। তাপা, তুমি কি কৰি আছানো এতিয়া?
মই দিনটো বহিয়ে আছোঁ।
দিনটো বহিয়ে আছা নি।
অ',
কাম ন নাই তাৰমানে, মোৰ পৰা লৈ যাবা।
মানে কাম আছে।
উম্,
কাম কৰিছোঁ, মোৰ কামটোৱে বহি থকা।
অ', বহি থকা কাম ন, মোকো অলপ দিবাচোন মাজে মাজে ময়ো বহি থাকিম।
বহি থাকিলেই হৈ যায় আৰু কিতাপ এখন লৈ। কিতাপ এখন লৈ বহি থাকিলেই হয়।
অ',
কোনোৱে একো নকয়।
তাকেইতো, মইও মানে এনেকুৱা কাম বিচাৰো, বহি থকা কামটো।
উম্,
মোকো লাগে, পিছে নিদিয়ে পাই কোনোৱে মোক এনেকুৱা বহি থকা কাম।
অ', বেয়া কথা।
ৰাতিপুৱা পৰা দৌৰোতে গুচি যায়। বোলে নাই মানুহজনী দৌৰে আকৌ, অ', বহা কামকে দুটামান দি দিওঁচোন নাই, দুটা দিলে কমি যাব নহয়। এটাকে দিয়কচোন,
তাকেই।
খোৱা বোৱা, বাকী।
তাৰপা আৰু, গৈছে আৰু মোৰ দিনকাল তেনেকে।
হা?
মোৰ দিনকাল তেনেকেই গৈছে আও।
তেনেকয়ে গৈছে ন' আকৌ ধৰি থব লাগে দিনটো তেনেকে যাবলৈ দিব দৰকাৰ নপৰে নহয়। ধৰি থোৱা দেই।
ঠিক আছে।
অ'। আজি বতৰটো কেনেকুৱা হয়?
ইয়াত বৰ ধুনীয়া বতৰ।
হয় নেকি? উম, ঠিকে আছে ধুনীয়া বতৰ হলেতো ভালে। বেয়া বতৰ হলেহে বেয়া।
অ'।
আজি মানে বৰষুণ দিওঁ দিওঁ হৈ আছ চাগে ন'?
ই বৰষুণ নিদিয়ে।
উম।
বৰষুন নিদিয়ে ৰাতি দিব এতিয়া নিদিয়ে।
অ', ৰাতি দিবয়ে মানে চিয়'ৰ?
উম, দিবই আৰু।
ফোন কৰিছিলে নেকি বতৰটোৱে?
অ', মই চাইছিলোঁ ৰাতিপুৱা।
আ?
ৰাতিপুৱা চাইছিলোঁ ৱেডাৰ ইনফৰৰ্মেশ্যনত।
অ', আটচ্ছা, আটচ্ছা মানে তোমাক জাননী দি দিছে ন'?
হা? অ'।
ঠিকে আছে, ভালে। আমি আকৌ এইবোৰ ওৱেডাৰ চুৱেডাৰ চাবলৈ নাজানো নহয়। বেলিটো চালেই গম পাই যাওঁ আৰু, বেলিটো মানে চালে আকাশখন চালে গম পাই যা। সেইটো ৰ'দ দিব নে বৰষুণ দিব।
অ'।
উম। ৰাতি কি হ'ব খানা?
নাজানো নহয় কাঁহীখনত যি দিব তাকে খাম।
হয় নেকি?
অ'।
ইমান দুখত কৈছা নে তুমি, তোমাক ঘৰত কোনোও মৰম নকৰে নেকি?
যি দিয়ে তাকেই আৰু, খোৱা খাদ্যলৈ আৰু কি হেৰি কৰি থাকিবলৈ আছে নো।
হয় দেই, হয়।
খাদ্য খাদ্যই আমি খাব পাইছোঁ। এইটোৱে ডাঙৰ কথা।
খাদ্য বস্তু খাদ্য বস্তু আৰু ন'? যাবা আ
তাৰ পৰা বাকী চব ভালে।
হা?
বাকী চব ভালে।
অ', ভাল নেকি? ভাল থাকিলে মোৰো ভাল। চবৰে ভাল।
উম।
উম তাৰপৰা কোৱা
তাৰপৰা কোনোবা আহিছে গোটেই পাইছোঁ।
আহিছে আকৌ।
অ', তেওঁ আহিছে ন তামোল পাণ খাব চাগে
উম সেইটোতো খাইয়ে আৰু
উম সেইটোও হয় হয় যাৰ যিটো ভালপোৱা। যোনে যিটো খাই ভাল পায় আৰু
হয় পাই আমি পিছে এটা কথা খুৱাইও ভাল পাওঁ পিছে কেতিয়াবা কেতিয়াবা।
খাওঁ তেনেকৈ দিব লাগে আমি সবকে সহায় কৰিব লাগে।
উম উম উম
আমি সহায় কৰিলে বেলেগ কোনো হেৰি নকয় ঈশ্বৰে চাব।
উম
সেইকাৰণে আমি সবকে সহায় কৰিব লাগে।
ঠিকে ঠিকে ঠিকে। নহয় আজি ৰাতি দিব আকৌ দেই আমাৰ এইফালে বেয়া একদম ডাৱৰীয়া হৈ আছে।
ডাঙৰকৈ আহিব।
একদম বজাৰতো আজি মানুহ চানুহ নাই দোকানখন লৈ বহি আছো বুজিছা নে।
নাই আহিছে কিন্তু আজি মানুহ আজি বতৰ ভাল বুলি আজি বহুত মানুহ আহিলে।
অ', নথকা বস্তুবোৰহে বিচাৰি ফুৰে আকৌ।
হয় বাৰু তথাপি কিছুমান আছে ন নেখালে নহ'ব ইহঁতি খাইছে। কিবা এটাটো খাইছে মানে। দহ টকা জেগাত পোন্ধৰ টকীয়া বস্তুলৈকে লৈ গৈছে আৰু অ',
আমাৰ যে আজি এই পেট্ৰল ডিপোৰ এটাই উ মানে ঘ তাৰ ঘৰত মানে ত দদায়কে নতুন গাড়ী এখন লৈছে বৰ ধুনীয়া গাড়ীও।
উম
উম মানে এতিয়া দেখিছো গাড়ীখন বৰ ধুনীয়া ইমান ধুনীয়া গাড়ী।
হম
এই তুমি তুমি ভাল পোৱা কালাৰটো যে আছিলে যে সেইটোৱে।
কি লৈছে হয়
হেল্ল'
কেনেকুৱা গাড়ী লৈছে?
বটল গ্ৰীণ কালাৰ আকৌ ইমান ধুনীয়া।
অ', তেনেকুৱা লৈছে নহ
অ'
গাড়ীটো মডেল কি?
নাই সেইটো মই নাচানো আকৌ দেই। সেইটো নাচালো এতিয়া আকৌ আহিব নহয়, আহঁতে মানে আহোঁতে ভালকে চা চাচমাো লগাই দিব লাগিব।
চাই ল'বাচোন।
হুম।
চাই ল'বাচোন।
উম, নম্বৰটো চাম মই।
পিছে কিহতনো কি আহ কি হা তানু কি এয়া
তাকে এবাৰ, হু, গাড়ীখন বৰ ধুনীয়া হৈ গ'ল কালাৰটো ইমান হু? কালাৰটো ধুনীয়া আছে।
এতিয়া চব মানুহে গাড়ী মানে অকল যাতায়াতৰ কাৰণে নলয়।
হুম।
কিছুমান মানুহে নিজৰ বেয়া কামবোৰ বচাবলৈ কাৰণেও গাড়ী লয়।
হয়।
অ'।
অ'। চাহ নোখোৱা?
তাৰপা জানু আজি আমাৰ
কাটিলে নেকি?
ক'ত নাই নাই আছেতো।
হেল্ল'।
অ' সময় আছেতো বোলো।
আছে নেকি এতিয়ালৈকে?
অ' আৰু ত্ৰিছ মিনিট আছে, ছেকেণ্ড।
তাকেইেতো মই বোলো মাত চাত একো ওলোৱা নাই কেলে, এইবোৰ চাম টাইমটো হেৰি হৈ আছে চাগে।
আছে।
হা? কি কলা?
মোৰ যে মুখখন যে ইমান বিষাইছে।
কেইলে অ'।
ইমান গুটি মুখখনত।
এ, ব-বৰফ বৰফৰ পানীত মোক ভৰাই থবি।
মই নেজানোৱে।